একোৱে শুনা নাই।
মই তোমাৰ শুনি আছোঁ।
অ কি কৰি আছা?
কি কৰি আছা? মই এ আছো এনেই।
অ অ মইও মানে অলপ আগতে জিমৰ পৰা আহিলো, আহি এতিয়া মানে অকমান এই উটচ খালো খায় লৈ এতিয়া বহুত গৰমো পৰিছে নহয়। অলপ মানে ৰেষ্ট লৈছো আৰু, এই তোমাৰ মই যোৱাকালি ফত টো অ ফটো এখন দেখা পালো, তুমি ক'বাত হেৰি গৈছিলা নেকি মানে?
অ মইও কালি জিমত জইন কৰিছিলো।
অ অ ঠিকে আছে ভাল ভাল কৰিছা। আমি মানে স্বাস্থ্যৰ ওপৰত মানে যতন ল'ব লাগে। এ তোমাৰ মই ফটো এখন দেখা পাইছিলো যোৱাকালি সামাজিক মাধ্যমত, তুমি ক'বাত ফুৰিব গৈছিলা নেকি?
অ এই কাজিৰঙা গৈছিলো।
অ বাহ বহুত ধুনীয়া ধুনীয়া দেই বাহ! মোৰো যাব মানে বহুত ইচ্ছা আছে, তাতে হয় তাত কি কি এনেই চালা জীপ চাফাৰী কৰিছা নে হাতী চাফাৰী কৰিছিলা? অঁ।
অহ। কি কৰি আছিল এ চালো হাতী চালো। আৰু কি কয় মানে বু বাঘ চালো বহুত বেলেগ ধৰণৰ
মানে কাজিৰঙা খন যিহেতু মানে আমাৰ অসমৰ গৌৰৱ। মানে বহুতো মানে বিদেশী পৰ্যটক সকলেও মানে আমাৰ অ আমাৰ কাজিৰঙাত আহি থাকে। প্ৰায় গতিকে মানে কাজিৰঙাখন ভাল কৰি ৰাখিব লাগে নে কি কোৱা তুমি?
অ' অ' এইটয়েইেতো একদম ভালকে থব লাগে।
আৰু এই মানে কি হয় তাত যে গড় এশিঙীয়া গড় তুমি এ দেখিছিলানে?
কি -কি -কি ভালকে শুনা পোৱা নাই।
এশিঙীয়া গড় -গড়
এশিঙীয়া গ অ- অ অ চাইছিলো অ' অ' চাইছিলো
হয় কেনেকুৱা লাগিলে, এশিঙীয়া গঁড় দেখি যে তোমাৰ অসমৰ গৌৰৱ হয় এশিঙিয়া গড়টো।
অ', বহুত ভাল লাগে চাই কেনে।
অ', অ', তাৰ পিছত তোমাৰ হেৰি এ এশিঙীয়া গড় চটো মানে আমাৰ অসমৰ যিহেতু গৌৰৱ হয়, হয়নে? মানে বহুতো মানে বাহিৰৰ পৰা মানুহ আমাৰ এই গড়টো চাবৰ কাৰণেই আহে। এই তুমি এটা কথা জানানে যে আমাৰ এই কাজিৰঙা যে মানে সেই গড়বিলাকক কেইবছৰ ধৰি মানে বহু মানে হত্যা কৰি এ খৰ্গটো মানে কাটি লৈ যোৱা নিচিনা ঘটনাবিলাক হৈ থাকে হয়।
হয় -হয় তুমি ঠিকেই কৈছা ঠিকেই কৈছা আজি পাঁচ বছৰ মানৰ অ' এই পাঁচ বছৰ মানৰ আগতে এনেকে বহুত গড় হত্যা হৈছিলে। মানে প্ৰায় শুনিয়ে আছিলো আৰু গড় হত্যা কথাটো। অ' এতিয়া বৰ্তমান। সেইটো বন্ধ হৈছে সেইটো কাৰণে ভাল লাগিছে, আমাৰ অসমৰ সম্পদ এ। শেঙীয়া গড়টো এনেকে হেৰিটো কাটি লৈ গ'লে আমাৰো বেয়া লাগে দিয়াচোন।
তাকেইতো মানে যিহেতু আমাৰ অসমৰ গৌৰৱ, গতিকে সেই গৌৰৱটোক যদি আমি এনে যদি মানে আহ মৃত্যুমুুখলৈ ঠেলি দিওঁ সেইটো আমাৰ দুৰ্ভাগ্যৰ কথা নে কি কোৱা।
উম সেইটোয়েইটো তুমি ঠিকেই কৈছা, এতিয়া আমাৰ অসমৰ গৌৰৱ হেই এশিঙীয়া সে গড়টো যদি হে এ হত্যা কৰি যদি তেওঁলোকে কাটি লৈ যায় চোৰাং চিকাৰীয়ে তেতিয়া আৰু আমাৰ মনটো বেয়া লাগে দিয়াচোন।
হয় হয় কাৰণ আমি সেই গড়কলৈয়ে গৌৰৱ অনুভৱ কৰোঁ।
আমিতো সেইটোয়েতটো আমি এতিয়া অসমৰ গৌৰৱ সেইটোৱে এশিঙীয়া গৰৱ লৈয়তো আমি গৌৰৱ কৰোঁ, সেইটোকে যদি কাটি লৈ যায় তেতিয়া আমাৰ বহুত বহুত মানে বেয়া লাগে আৰু।
হয় হয় ঠিকেই কৈছা আৰু কিন্তু কাজিৰঙাৰ যিটো মানে প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্য টো মানে এক মানে বেলেগ মনোমোহা, নে কি কোৱা তুমি?
উম ঠিকেই কৈছা, বহুত ভাল লাগে মানে প্ৰাকৃতিক সৌন্দৰ্যটো।
হয় হয়। এ তুমি এনেই মানে তাতে যাওঁতে এ আৰু কি কি মানে জন্তু দেখিছিলা?
অ'। মই মই মানে হাতী চাফাৰীত উঠিছিলো তো হেৰি তেতিয়া এনে আঁতৰৰ পৰা দেখিছো গড় দেখিছিলো, হৰিণ দেখিছিলো, উম কিন্তু বাঘটো সেনেকে দেখা নাছিলো দেই। হেৰি আমি যোৱা যাওঁতে এ মানে এতিয়া দেখা নাছিলো কিন্তু হৰিণ বহুত দেখিছো গড় দেখিছো মানে ভাল লাগিছ হাঁতি চাফাৰীত ঘূৰি বহুত ভাল লাগিলে মানে।
ঠিকেই ঠিকেই, আৰু মানে হয় হয়, আৰু এই কি কয় যেতিয়া মানে বান পানীৰ সময় হয় বাৰিষা কালত মানে কি হয় এই কাজিৰঙা জীৱ জন্তুবোৰৰ বৰ বহুত মানে এ তেওঁলোকৰ কষ্ট হয় যেন মই অনুভৱ কৰো কাৰণ কিয় বানপানীৰ ফলত এই জন্তুবোৰ মানে ৰাস্তালৈও উঠি আহে যাৰ ফলত মানে গাড়ী কেতিয়াবা গাড়ীৰে খুন্দিয়াই তেওঁলোকৰ মৃত্যুমুুখতো পৰা মই মানে এ ঘটনা শুনিব পাইছো, কি কবা এই ক্ষেত্ৰত?
উম। উম ঠিকেই কৈছা তুমি যিটো কৈছা একদম খুব হেৰি অনুভৱ কৰিছো ময়ো সেইটো হয় বানপানী যেতিয়া হয় নহয় তেতিয়া মানে হেৰি জন্তুবিলাক মানে ৰাস্তা তালে ওলাই গুচি আহে সিহঁতে বানপানীত হেৰি এ থাকিব নোৱাৰি মানে ৰাস্তালৈ গুচি আহে তেতিয়া গাড়ীয়ে মানে সিহঁতক হেৰি কৰা হয় আৰু কিছুমান গাড়ীয়ে। ধৰা স্পীড ব্ৰেকাৰ লিমিট কৰি গুচি যায়তো সেইটো কাৰণে মানে হত্যা কৰা। হয় আৰু গাড়ীয়েদি খুন্দিয়াই দিয়ে আৰু কিছুমান মানুহৰ ওচৰ চুবীয়া মানুহৰ ঘৰত এনেকে মানে সোমাইহি শুনা পাইছো আৰু ওচৰ চুবুৰীয়া মানুহ বিলাকে কোৱা। শুনিছো পহু বিলাক আহি সিহতৰ ঘৰৰ ভিতৰত সোমাই আৰু হাতী। গড় এইবিলাক ৰাস্তাত মানে বিচৰণ কৰি থকা দেখা নিজে দেখা পাইছো অহা যোৱা কৰওঁতে।
হয় হয় ঠিকেই হৈছে মানে এই উম আমাৰ আমি মানে সেই যিটো মানে এনিমেল কৰিডৰ আছে। মানে জীৱ জন্তুবিলাক যিহেতু মানে ৰাস্তাদিও অহা যোৱা কৰে বা ওলাই থাকে এ গতিকে আমি মানে সি তাতে আমাৰ যিটো গাড়ীৰ গতিবেগ সেই গতিটো কমাই দিব লাগে বুলি ভাবো মই কাৰণ কিয় যেতিয়া আমি যদি বেছি অতি গতিৰে গৈ থাকিম, এ হঠাৎ যদি পহু বা জন্তু এটা ওলাই আহে সিহঁতক ত আমি খুন্দিয়াই মানে এ খুন্দিয়াই লৈ যাব লাগিব, খুন্দিয়া ফলতে সকলো মৃত্যুমুখত পৰিব। গতিকে তাৰ ওপৰত মানে চৰকাৰ প্ৰশাসনেও অকমান মানে অকমান কঠোৰ দৃষ্টি ৰাখিব লাগে নে কি কোৱা?
সেইটোতো সেইটোতো হয় সেইটোতো হৈয়ে আছে স্পীড ব্ৰেকাৰ এ লিমিটটোতো দিয়ে দিছে কিমান হেৰিয়ত মানে এ সেইডখৰ জেগা যাব লাগে। এ কিছুমান মানুহ আৰু ধৰা হেৰি স্পীড হেৰিয়ত। লিমিটটো কৰচ কৰি কিছুমানে মানে পুৰা হেৰিয়ত গুচি যায় যে। তাত এটা। মিনিমাম হেৰী দিয়া আছে টো প্ৰশাসনৰ ফালৰ পৰা এটা হেৰী টাইম টেবল হেৰী এটা দিছে গাড়ী স্পীড কিমানত মানে
ম গতি বেগত যাব লাগে সেইটো ম সেই চাই লৈ আমি মানে যাব লাগে ধৰা মানে যিটো মানে জীৱ জন্তু যোৱা সেই ঠাই খিনিত বিশ কিলোমিটাৰ বা চল্লিশ কিলোমিটাৰ এনেকে প্ৰতিৱেশ মানে এ ব নিয়ন্ত্ৰণৰ কৈ থৈ দিছে প্ৰশাসনে, গতিকে সেইমতে আমি মানে মানি চলিব লাগে যাতে মানে সেই জীৱ জন্তু বুলি বিলাকৰ যাতে কোনো মানে হানি নহয়, নে কি কোৱা?
অ তুমি ঠিকেই কৈছা, যিটো কৈছা উচিত কথাই কৈছা, কিন্তু এতিয়া আমাৰ মানুহবোৰ মানে কি হৈছে জানানে? কিছুমান আছে বহুত মানে হেৰি এ এ মানুহ নামানে কিছুমান হৈছে বহুত ভাল মানুহ আছে ভাল বেয়া দুই আ মানে মানুহ আছে, কিছুমানে মানে পোৰা স্পীডত লৰা বিলাক কিছুমান আজিকালিৰ মানে প্ৰজন্ম কিছুমান মানে সব নহয় আৰু দিয়াচোন। উ কিছুমানে মানে বহুত মানে স্পিডত গুচি যায় লিমিট ক্ৰচ কৰি গুচি যায়, কিন্তু কিছুমানে মানে একদম হেৰিয়া টাইমটো মানে হেৰি কৰি যিটো মানে চৰকাৰে হেৰি পুলিচ প্ৰসা খনে মানে দিছে লিমিট সেই লিমিটতে প্ৰায় গাড়ী সেনেকে যায়। কিন্তু কিছুমান আৰু নামানে দিয়াচোন।
হয় হয় এতিয়া ঠিকেই কৈছা, যিহেতু মানে আমাৰ কাজিৰঙা ৰাস্ ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ এখন আমাৰ যিমানবোৰ ৰাষ্ট্ৰীয় উদ্যান আছে নামেৰি, ডিব্ৰুচৈ় খোৱা আহ বা পবিতৰা সকলোতকৈ মানে এখন অন্যতম ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তিকে এই ৰাষ্ট্ৰীয় উদ্যান খনৰ মানে বহুতো পৰ্যটক প্ৰায় আহিয়ে থাকে গতিকে আমি এই ৰাষ্ট্ৰীয় উদ্যানখন আমি সযতনে ভালদৰে ৰখটো দৰকাৰ বিশষকৈ চোৰাং চিকাৰীৰ পৰা মানে যিহেতু আমাৰ গঁড় এক মানে অসমৰ গৌৰৱ এশিঙীয়া গড়, সেই তাৰ মানে আমি ভাব বো যে সেই কাজিৰঙাখন যাতে আমাৰ যি এক সম্পদ সেই সম্পদটো যাতে ভাল ভালদৰে ৰাখে গড়ক ভালদৰে মানে চোৱা চিতা কৰে। কোনো যাতে হানি নহয়, চোৰাং চিকাৰীৰ জৰিয়তে। সেইটোৱে কামনা কৰো নে কি কোৱা?
ঠিকেই কৈছা তুমি আমিওতো সেইটোয়ে কামনা কৰো।
আৰু মানে এতিয়া, হয় ঠিকেই ঠিকে সুন্দৰ কথা কৈছা। আৰু এই মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা এনেকুৱা যিবোৰ বনাঞ্চল আছে য'ত জী জীৱ-জন্তু বাস কৰে সেনেকুৱা ঠাইবোৰবিলাকত মানে এই গছ-গছনিবিলাক কাটাটো মানে একেবাৰে অনুচিত কাৰণ গছ-গছনি আমাৰ কিতিব যদি আমাৰ গছ গছনি আমাক অক্সিজেন বা উশাহ সেনেকে নিশাহটো দিয়ে। আমাৰ যদি এই গছ-গছনি বনাঞ্চলবিলাক আমি ধ্বং স কৰি থাকো, কাটি থাকো তেতিয়াহ'লে তেওঁলোকৰ মানে যি টো ধৰা আমাৰ জৈৱ বৈচিত্ৰ্য সেই বৈচিত্ৰ্যটো মানে বেয়া হ্ৰাস হ'ব বা বেয়া হৈ যাব আমাৰ প্ৰকৃতিৰ যিটো সৌন্দৰ্যতা সৌন্দৰ্যতাটো মানে বেয়া হৈ যাব নে কি কোৱা?
তুমি একদম ঠিক কথাই কৈছা বহুত হেৰি সুন্দৰ কথা এটা তুমি উত্থাপ পন কৰিলা, সেইটো শুনি ভাল লাগিলে, সেইকাৰণে সকলো মানে হেৰি ৰ এতিয়া সচেতন হবলগী হ'ব লাগে আৰু গছ-গছনি ক্ষেত্ৰতে হওক। বা জীৱ-জন্তু ক্ষেত্ৰতেৰে হওক ৰাইজ যদি সচেতন হয় নহয় আমাৰ অসমখন খুব মানে সুন্দৰ ভাৱে মানে হেৰি হব আৰু মই সেইটোৱে ভাবো।
হয় হয় ঠিকেই কৈছা একদম সুন্দৰ কথা কৈছা আহ তোমাৰ লগত আজি এই বিষয়ে মান নে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আমি গড়ৰ বিষয়ে বিশেষকৈ পাতিলো কথা। এই বিষয়ে কথা পাতি তোমাৰ লগত খুব ভাল লাগিল বহুখিনি অভিজ্ঞত তা তুমি জনালা মইয়ো জনালো। আমি পাছলৈ সময় হ'লে আৰু নিশ্চয় ভালদৰে আলোচনা কৰি যামি ইয়াৰ বিষয়ে নে কি কোৱা?
অ অ তুমি ঠি ঠিকেই কৈছা হেৰি আমি পিছলে আকৌ বহল ভাবে আমি আলোচনা কৰিম আজিলৈ তেতিয়া ইমানতে ৰাখো ধন্যবাদ, উম ধন্যবাদ।